হেল্ল' শুনিছ নাই।
অ, শুনিছো আপুনি শুনিছা নে নাই।
অ, মই শুনি আছো তুমি ভালদৰে শুনিছে নে নাই? মোৰ মাতটো ভালকে গৈছে নে?
আহিছে-আহিছে। বাকী কি কৰি
অ, সেইটো কথা বাকী আপুনি কি কৰিছে?
মই তোৰ এতিয়া ভাত চাত খাই এই পুখুৰী ঢাপত বহি আছো আৰু।
মও তোমাৰ এয়া আমাৰ পথাৰলৈ গৈছিলে মানে মই আমাৰ ৰুব দিছে মানে আজি দেই তাৰপিছত তোমাৰ মই এতিয়া পথাৰত ভাত- চাত দি আহিলোঁ। আহি মেলি তোমাৰ এতিয়া এইয়া বহিছোঁ আৰু পথাৰ পা আহি মেলি বাহিৰতে বহি আছো ৰ ' ভাত মানে তোমাৰ ৰাচ ৰাস্তাতে আহি আছিলো আৰু মানে ঘৰলে আহি আছিলো ৰাস্তাতে তাৰপিছত আমাৰ পেহীজনীয়ে লগ পালে। পেহীয়ে কলে ভাত খাই যায় বুলি মই তাতে ভাত চাত খাই মেলি আকৌ ধুনীয়াকে আহিছো আৰু। ঘৰত খালে আকৌ বাচন চাচন ধুব লাগিব আৰু সেইকাৰণে মই তাতে খাই মেলি মজাটো লৈ আহিছো আৰু। কোৱা-কোৱা কি কৈ আছা হে
মাংস নে কি?
ইয়েছ।
আহিবি আৰু আজি ন?
সেই তাপে এপিচ খাইছো মই নেখা
তোক মই হেৰি দি তোক- তোক মই যে কিবা তোৰ লগৰ ফাৰ্মাচী থকা লগ- লগৰ তোক যে ইলে ট্ৰুয়েলৰ কথা সুধিবলে কৈছিলোঁ তোক।
অ, মই পাহৰিয়ে থাকিলোঁ নহয় সুধিবলে। মই আজি সুধিম এই এতিয়া অকমান পিছতে মই তোমাৰ সুধি মেলি জনাই আছোঁ। কি কৰে মানে সি সুধি ল'ব লাগিব প্ৰথম কথাটো ন'। ইলেক্টৰেল ন' ইলেক্টৰেল?
অ, ইলেক্ট্ৰৰেল।
অ, ঠিক আছে হে একটা কাৰ্টন নে বাকচ?
বাকচ চাও কোনটোত প্ৰফিট হয় কাৰ্টনতো ল'লে প্ৰফিট হয় নে বাক খৰচটো লাগে প্ৰফিট হয় মোৰ মুঠতে প্ৰফিটত লাগে আওঁ।
অ, আজি সুধি চাব লাগিব বাৰু মই সেইদিনাখন তই কওঁতে মই পাহৰি থাকিলোঁ মানে অ।
এনেইটো হেৰি ফাৰ্মাচী বিলাকত এমা-এম আৰ পিত বেছে ন?
অ, এম আৰ পিত বেছে অ।
এম আৰ পিত মানে চৌবিছ টকা নে পঁচিছ টকা আছে।
অহ',
তাৰপা সেইটো মানে মোক হ'লচেল ৰেটত লাগে এই ফাৰ্মাচী বোৰলে মানে হ'লচেলত আহে ন' বচ
তাৰপিছত অ, হলচেলতটো কম হ'ব চাগে ন?
অ, সেইটোয়েটো লগৰটো যদি আছে যদি সি যদি হ'লচেলত দিব পাৰে তেতিয়া ৰ'লে মো
অ, সেইটোয়ে মই আজি সুধি চাব লাগিব তাক। কি কৰে বা সি তাৰ মানে সিত সি থাকেহে মানে সেইখনত
অ', অ',
তেতিয়া হলে মান বস্তুটো অ।
এ তেওঁ পাৰিবও পাৰে মানে এইটো ধৰি লও এইটো একো হেভি মেডিচিন নহয়-নহয় অ আৰ ৰেছে।
অ, পাৰিব অ, পাৰিব চাগে মই আজি সুধি চাম বাৰু কি কয় হি। সুধি মেলি তোক জনাম হা
তু তোলে লাগে বুলি কবি বোলো।
অ, মোলৈ লাগে বুলি কম। এয়া দিবও পাৰে পালে আমাৰ এই গাঁৱৰ আমাৰ গাঁৱৰ ওচৰৰ গাঁওখনৰ ল'ৰা মানে আমাৰ গাঁৱৰ নহয় ওচৰৰ গাঁও মানে। অ, সি কৈ দিব মোকো মানে মই বস্তু- চস্তু আনিলে পিল -চিল আনিলে। তাত যি তোৰ এম আৰ পি থাকে অকমান কমাই লয় আৰু মোৰ পাৰ এনেকা
অ, সেইটোকে কৈছো ত' তই মানে তোলে লাগে বুলি ক'লে হে হেৰী ফুৰিব আৰু অলপ মানে কান্দ জ্ঞানটো ল'ব আৰু ভালকে।
অ' তাকে তাক খাবলৈ কিবা এটা দি দিম আৰু কিনো ডাঙৰ কথাটো।
বাৰু সেইটো আৰু তোমাৰ পাইয়ে লৈ লম আৰু খোৱা বস্তুটো ইমান প্ৰব্লেম নাই।
অ' হ'ব সেইটো কি নু আও।
স্ক্ৰু কিবাটো স্ক্ৰু ডাইভাৰৰ কিবাটো খুজিবি সুধিবি এইটো লাগিবই আকৌ।
হ'ব- হ'ব খুজিব লাগিব এই বাকচ এটাত পাই ন' মানে এডজাষ্ট কৰিব পাৰে যে বচ
অ'হ, অ'হ সেইটোৱে সেইটোৱে মোৰ মানে লেপ কব যোনকেইটা নট কেইটা, বহুত সৰু মানে মোৰ তেনেকুৱা নাই।
অ' মইতো আজি ফটোৰে কেইটামান দিম হয়নে, নহয়, চাবি চোন তই।
হয় মুঠতে এই -এই বক্স এটাত পাই সেইকেইটাই মই গম পাইছো তই যোন কেইটা কথা কৈছ। ত' মোৰ মানে আগতে এটা আছিলে।
অ' আচ্ছা -আচ্ছা অ 'মই আজি মেলি সুধিম। মানে মোৰ লগৰ এটাৰ ওচৰতো আছে। তাৰপিছত এই মহা এটা। বচুটো থাকিব লাগে মই মানে আগতে সৰুতে বিহপুৰীয়াত থাকোঁ তে হেৰিত থাকোতে মানে হেৰি হৈছিলে আৰু দেখিছিলো মানে মই।
অ' তই মা নহতো সুধিব নালাগে ডাইৰেক্ট সুধি যদি। যদি আছে বুলি কয় মোক লাগে বুলি কয় তই লৈ ল'বি বস্তুতটো।
অ' লৈ লব লাগিব লৈ ল'ব লাগিব অ মানে এই চেণ্টাৰত। তাৰ এই মহাজনৰ ওচৰত তাত থাকিব লাগে। আৰু মই মানে তাত থাকোঁতে। এতিয়া দেখিছিলো বস্তু কেইটা তেওঁ মানে এই এনেকুৱা অফিচত। চিমৰ অফিচত হেৰি কৰে মানে কাম কৰা মানে থাকিবও পাৰে। এই সেইবিলাকতে এই অফিচত। কাম কৰিলে গম পাইছে নাই অফিচত কাম কৰিলে সিহঁতে লেপটপ এনেই দুই তিনটা এনেই পায় বেই। গম পাইছে নাই। হেল্ল,। হেল্ল' শুনিছ নাই শুনিছা নাই অ' অ'মাজতে শু নুশুনা হৈ গৈছিলো।
তাকে এইটো ফোন চোনা আহিছিলে বা।
নাই অহা নাই অহা মই চিমটো হেৰি কৰি থৈ দিছোঁ। ডিচকানেক্ট কৰি থৈছে তাৰপিছত। তোৰ মানে এই লেপটপ চেপটপ এনেকে হেৰি কে পায় ফ্ৰী কে পায়। মই থাকোতেই দুই তিনটা পাইছে আকৌ এতিয়াও পাইছে যদিও নাজানো বাৰু দেই।
এ সেইটো হেৰিয়ে আকৌ তোৰ। এতিয়া ধৰি লওক এইটো প্ৰাইভেট নহয়, জানো।
অ' প্ৰাইভেট
ত কা কাম কৰিলে যেনিবা বেনিফিটটোচটো পাবি আও ত যিমানে এইটো কামতটো দেখুৱাব পাৰ সিমানে বস্তু। বস্তু পাবি আও
অ' কামৰ ওপৰতহে বস্তু দিয়ে নেকি বাৰু
নহয় বস্তু নহয় তো আউ পইচা চইচা মানে চব আউ।
পইচাচ অ' মানে তেতিয়া হাই লেভেলৰ হেৰিতটো পাই যায় আৰু পইচাটো।
অ' তোৰ মানে তোৰ যিমানে টোৰ হেৰী ইম্প্ৰুভ কৰিবি কামতটো ভালকে কৰিবি ত ইমানে। ওপৰলৈ উঠি উঠি গৈ থাকিবি আউ।
অ - অ -অ আগতে অ এতিয়াও সি মানে ওপৰলৈ উঠিলে আউ
সেইটো সেইটো কাৰণে কিছুমানে প্ৰাইভেট জবো প্ৰিফাৰ কৰে যে মানে ত একদম। আউ মানে তো এইবোৰত পালে হাই লেভেলত পালে বহুত হেভি হেভি দৰমহা পাই নহয়।
অ' পাই চৰকাৰীতকে বহুত পইচা পায় ইহতে
অ' ত আও চৰকাৰীতকে কিমান ভাল ত কাম কৰি এ গ এ ঘৰতে থাকি আৰামত কাম কৰ। তেন
অ হেই
পেঞ্চনটো অলপ থাকে বাও হেডেকটো অলপ দিয়ে
অ হয় তাৰ পিছত এই প্ৰাইভেটত তোৰ মানে হেৰি পাই জানো পেঞ্চন পায় জানো পিছত
নাই নাই -নাই সেইবোৰ সেইবোৰ চিষ্টেম নাই।
অ' চিষ্টেম নাই খালি তই মানে যেতিয়ালৈকে আছ তেতিয়ালৈকে কিমান ঘট আৰু কেনেকে সাঁচ তোৰ লগত। কথা আৰু ন বস্তুতটো কেনেকে তই চলাব পাৰ সেইটো কথা।
আমাৰ এতিয়াতো চৰকাৰী সেইবোৰতো ৰিটায়াৰ হওঁতেও বস্তু এটা এ হেভিকে এমাউণ্ট এটা পাই নহয় জানো
অ এমাউণ্ট পাই বাৰু সেভিকে বহুত আহ এইটো তাৰপিছত আকৌ মাহে বহি বহি আকৌ মা মাহে মাহে পায়ে থাকে
আমাৰ ইয়াতো হেৰি এইচ আমাৰ এম ই স্কুলৰ চকীদাৰ এজন ৰিটায়াৰ হৈছে
অ
চৌবিশ লাখ টকা পাইছে নেকি ৰিটায়াৰ হওঁতে
চকীদাৰেই ইমান খিনি পাইছে ভাবিছা
উ যদি এ যদি কোনোবা টিচাৰ হৈ যদি ৰিটায়াৰ হয়
অ কিমান পাব তই ভাবিছা
আম আম প্ৰফেচাৰ কেইটা এইচ অ দি কেইটা ৰিটায়াৰ হলে কিমান পাব
এই এইকেইটা বহুত পাব
এতিয়াও দৰমহা লেক
লাখত পায় অ লাখত পায় সেতে এইচ অ দি কেইটা তাৰপিছত এই অ বহুত বহুত বহুত চিকটা আহ তাৰপিছত আকৌ এই এইটো কি কয় উম তোমাৰ এইটো এই এনেই প্ৰাইভেট এইটো কি কয় পাৰ্মেনেন্ট হোৱাবিলাকৰো এইটটি মান কে চোৱেগৈ নেকি
অ এচিষ্টেণ্ট প্ৰফেচাৰেওতো সোমায় এইটটি পায় হপায়
অ মাষ্টৰ বিলাকৰে লাভদে
এই এইটো এই প্ৰফেশচনতটো বেয়া নহয় আগৌ দেই মানে তোৰ ইমান কষ্টও নহয় ত গৈ দুঘন্টাত তিনি ঘন্টা ক্লাছ কৰিব লাগে, এটা দুটা তিনিটা
অ তাৰপিছত তো আকৌ ইমান কষ্ট নহয় ন বহি বহিহে কৰিব লাগে অ
এই ভালেই কিন্তু মানে তো হেৰি আউ মন থকা বিলাক হেৰি কৰিলে ভাল হয় আও ধৰি লও এতিয়া তই পঢ়ালে ল'ৰা ছোৱালীকেইটাই বুজিও পাব লাগিব ন
বুজি পাব লাগিব অহ ভাল হ'ব লাগিব অলপ এনেই যাতে অকল পঢ়াই থাকিলে নহ'ব মানে বুজিছে নে নাই বুজা সেইবিলাক চাব লাগিব ৰোৰ মানে তই ভালকে পঢ়াব পাৰিছ নে সেইটো চাব লাগিব কিছুমানে আকৌ এনে মাচ ষ্টৰ হলো বুলি তোৰ হেৰি অকল মানে পঢ়াব লাগে জাষ্ট পঢ়াই আৰু বাকী একো বাহিৰৰ কথাখিনি নাচায়
এই এতিয়াতো টিচাৰ হ'বলৈ বহুত যোগ্যতা বিচাৰে নহয় এতিয়া সেইটো কাৰণে মানে টিচাৰো ভাল ভাল আহে নতু নতুন নতুন অলপ
অ অ আগতে আমাৰ এই এনেই হেৰি ফাং ফুং কৰি কেনে পাই যায়
উম খাটি থাকোতে পাই যায় দেখোন আগতে
অ সেইটোৱেত
আমাৰ এইফালে তোৰ স্কুল এখন আমাৰ এইফালে তোৰ স্কুল এখনত
উম
মানে হিষ্টৰি ছাৰ এজন এ খাটি আছিলে আৰু তেতিয়া পৰাই খাটি আছে আও বহুত খাটিলে দেই ছাৰজনে মানে তোৰ দহ পোন্ধৰ বছৰ খাটিছে আও
অও ইমান বছৰ খাটিছে নে
তাৰানে বহুত খাটিছে মুঠতে মই গম পাওঁ আৰু সেই মানে আমাৰ দাদাহেতি পঢ়ি যোৱাৰ পৰা মই আ মই পঢ়ি যোৱা বা খাটিয়ে আছে মানে তাৰ পা এতিয়া এই দুবছৰ নে তিনি বছৰ আগত সেই পাৰমানেণ্ট হল
অ
তাৰাপা এই কিবা মাষ্টাৰ্চটো কমপ্লিট কৰা নাছিলে নে কিবা এটা হপাই দেই
অ তাৰপিছত
বি এ মুঠতে কিবা ডিগ্ৰী এটা নাই তাৰ ওচৰত দেই মানে সি যোনটো হাই হাইস্কুলৰ মাষ্টৰ হবলে
অ অ অ ডিগ্ৰী লাগিব ন অ ডিগ্ৰী লাগিব
হেৰি সি সি দৰমহা পায়ে থাকে
অ
তাপা সি ডিগ্ৰী কৰি আছে
আ ইমান ডাঙৰ মানুহ যে
অ তাক কি লছ ক'ত হৈ আছে তোৰ আৰু দৰমহা আৰামত পাই আছে চৰকাৰে দুবছৰ নে তিনি বছৰ মানে সেই বছৰতো দি দিয়ে আৰু ইমান ইমান বছৰ ভিতৰতো ডিগ্ৰীটো কমপ্লিট কৰ তেনেকে কিবা এটা দি দিয়ে আৰু তাৰ দৰমহাটো সোমাই থাকে আকৌ
অ আচ্ছা বহি বহি খোৱা নিচিনা হে হয় চোন সেইটো
অ কি মজা আকৌ আৰু এনেও সি টিচাৰ যেতিয়া হৈ আছে এনেও তাৰ কাৰণে এইটো ইজিয়ে হব ন বস্তুটো
অ ইজি হ'ব অ আৰু তাতে চবতকে একদম ভাল টিচাৰ কোনবিলাক বাও মানে দৰমহা কম হ'ব পাৰে কিন্তু মানে বহুত আৰামদায়ক কোন বিলাক বেলা এই তোৰ সৰু ল'ৰা ছোৱালী বিলাক পঢ়াব লাগে যে যিবিলাকে যে সেইকেইটা বহুত মজা আকৌ ইমান পঢ়িবও নালাগে অকল এক দুই সেইবিলাকহে চাব লাগে
এই দমহাটো কম পাই দিয়ে হপাই সিহঁতক
সেতক দৰমহা কম দিয়ে
অ আৰামতো বেছি বাও
ভাড়াতো বেছি হ'ব সেতৰ দৰমহাটো কম হ'লেও মানে আৰামতো বেছি আৰু ইমান মাথাতো খটাই থাকিব নালাগে ন অকল জাষ্ট যে সৰুতে পঢ়ায় সেইখিনি চবে চবৰে মনত থাকেচোন
এ সেইটোয়েটো আজি কালি টিচাৰ হবলেও কিবা বহুত কোৱালিফিকেশ্যন লাগে নহয় টেট কোৱালিফাই কৰিব লাগে কিবা কিবি বহুত আও বহুত মানে টান আছে বস্তুটো কিন্তু কৰিব পাৰিলে ভাল আছে আও
অ কৰিব পাৰিলে ভাল আগতে এনে খাটি থাকিলে পাই যা আজিকালি সেইটো চিষ্টেম নাই আৰু
এ সেইটোয়ে ভাল আছিলে তোক খালী থাকিলেতো মানে খালী থাকিলে পোৱাকেইটা ইমান যোগ্যতা নাথাকেও মানে তো শিকাব পৰা
অ অ নাথাকে বাও
টিচাত টিচাৰ হ'বলে তোক কিমান যোগ্যতা থাকিব লাগিব হয় নহয় তোক কাৰণ বেলেগ
ভালকে তই অ এটা তই বেলেগ এটা মাইণ্ডছেটত থাকিব লাগিব তই
অ তই তোক কিমান এডভান্সকে জানিব লাগিব ল'ৰা ছোৱালী কেইটাতকে
অ তোক সি যদি মানে ষ্টুডেণ্টে হাই লেভেলত যদি কুৱেশন এটা সুধি দিয়ে তই মানে তই সেইটো কেনেকে চলিউচন কৰিব লাগে তই সেইটো বুজাব পাৰিব লাগিব কিছুমানে নোৱাৰে নহয় আমাৰ এতিয়া কি হ'ল বা এই ইণ্টাৰ্ণশ্বিপ যে কৰিছিলো তাৰপিছত আমি যোনজন ছাৰৰ ন নললো মানে সেইজন ছাৰে জানো এই লেপটপত কৰিছিলে মানে প্ৰথম কিবা বস্তু এটা বনাই আছিলে তাৰপিছত ছাৰ জনে আধাতে গৈ মেলি পাহৰি থাকিলে নহয় তাৰপিছত উলিয়াবগে নোৱাৰিলে আৰু মই আমাৰ সেই আমাৰ যোনটো মানে টিম আমি যোনজন ছাৰ লৈছিলো সেই ছাৰৰ ল'ৰাকেইটাই কৈছে মানে আমাৰ লগৰ কেইটাই